অ কি কৰি আছা?
এনেই আছো, তই?
এই ময়ো এনে আছোঁ ৰ হেৰি কি বুলি কয় তোৰ দেখোন দুদিন মান আগত ষ্টৰি দেখা পালো তই বৰপেটা গেইছিলি নেকি?
অ গৈছিলো বাৰু।
অ কি কি মানে কি কি দেখা পালি কেনেকুৱা লাগিল যায়।
অ বেয়া লাগা নাই।
অ তাতে সত্ৰ আছেই না উম তাকেতো সত্ৰ খানত যাবা মোৰ বিৰাট মন আছে জানানে
সেয়া যাবি বহুত ভাল লাগে মানে ফাৰ্ষ্ট বেলেগ একৌ কৰবা নালগে নৰ্মেল যদি যা বাছত যাবাই পাৰবি আৰু।
মানে কিমান দূৰ কিমান কি ভাড়া চাড়া লয়?
এই ভাড়া চাড়াৰ কথা ইমান এতিয়া তই যদি মানে মঙ্গলৰ পৰা লোৱা যা আৰু তেতিয়াহলি বৰপেট তালে, তোমাৰ দেড়শ-দেড়শমান ল'ব চাগে। দেড়শ নহ'লে, এশ আশী ইমানমান ল'ব। পাৰি দেই। আৰু এতিয়াতো অলপ গাড়ী ভাড়া ভাঢ়বো মানে, তেলৰ দাম বাঢ়ছে যেতিয়া, গাড়ী ভাড়া বাঢ়-বাঢ়বো চাগে।
উম।
অ', ত' সেনেকুৱা। আৰু যদি বোলে নহয়, যদি নাবাঢ়ে, তেতিয়া সেইখিনিমান থাকক বাঢ়লি অলপ দুখ খৰ ওপৰত যাব। অ', মা-মেইন টাউনতে বৰপেটাৰ। অ', মেইন টাউনতে। হেল্ল'!
অ', অ', অ', হেল্ল'!
অ, অ শুনচো ক, ক, ক।
টাইমত গৈছিলি চাগে?
অ, মই হোলীৰ টাইমতো গৈছোঁ। আৰু এনেই নৰ্মেলো, মানে। সাধাৰণভাৱে এনেই, যে সেনেকৈও গৈছোঁ, আৰু এনে সাধাৰণতে যাইতো এনে। ভাল লাগে আৰু বিভিন্ন ধৰণৰ মা ন, মানে তাতে খালী হৈ নাথকেয়ে, এনিটাইম খা মানে হ, হ, প্ৰত্যেক সময়তে, মানে, বিভিন্ন ধৰণৰ মানুহবিলাক দেখা পাবি এই। আৰু গোটেই হেচা যেতিয়া বেছি হোৱা বা হ'লীত গে'লি হ'লীতটো তাতে সাতদিনীয়া, সাতদিনীয়া, মানে এনেকুৱা কাল। অলপ দি মানে দি। খলীয়াহেত অনুষ্ঠিত হয়, না? প্ৰথম পাঁচদিন মান আহ। অ, সাত দিন নে পাঁচ দিন, কিবা এনেকুৱা হয়। তিনিদিন নহয়, চাগে। তাৰ পিছত, এনেকে পট। প্ৰথম পাঁচদিনমান, মানে, এনে নৰ এনে সেৱা সাধাৰণতে সত্ৰ যায় কেনে সেৱা-চেৱা কৰা যায়। আৰু তাতে, মানে, সেনেকুৱা হ'লি বুলি হ'লি খেলা নাযায় সেই প্ৰথম কেইদিন। কিন্তু লাষ্টৰ শেষৰ দুদিনত মানে পুৰট ব বোকা হওক বা হ'লী হওক, গোটেই মানুহখিনি একেলগেই যায়। তাতে খেলিব, মানে চবে আহি কেনে খেলে, আৰু পুৰা ফূৰ্তি কৰে নিজে। অ, মানে, তেতিয়ালৈ বাৰু মই সেই লাহ শেষৰ দিনা যোৱা নাই মই, মানে, প্ৰথমতে গ'লোঁ। অ, আৰু প্ৰ থ, আৰু প্ৰথমতে গ'লে, মানে, মানুহবিলাক কৰে ইমান মানুহ বিলাকত ইমানে নহয় আৰু ফুটা আ ফুট এটা লয় নিজে। ই নিজে মা নে কি আৰু তাতে নিদিয়ে ফুট এট আৰু বেলেগ একো নাই।
উম, উম তাতে যাওঁতে তহঁত কিহত আছিলি। মানে ক'ত আছিলি। তই এদিনে চাইছানে নে তিনিদিন দুদিন মান চাইছা।
অ এনে মইতো ফ্ৰাঢ আ বৰপেটা সত্ৰ গলো। বৰপেটা সত্ৰ যাই কেনে আকৌ তাৰ ওচৰত হেয়া কি এখন আছে ৰহ। বৰপেটা সত্ৰৰ ওচৰত আ আ তোৰ সেয়া আছে
কিবা হেৰিও আছে এনেকে গৰখীয়া থান।
অ গৰখীয়া, তাকে অ গৰখীয়া থানত। সেইটো এইটো মুৰ মনত অহা নাছিল। গৰখীয়া থানত গৈছিলো গামোচা বান্ধে, তাতে মানে সেই আৰু গামোচা বান্ধিলে নিজৰ মানে যিখিনি মনোবাঞ্ঞ্চা আছে। সেইখিনি পূৰণ হয় বুলি কোৱা মানে ভাবে আৰু বিশ্বাস কৰি আহিছি। তাৰ পিছত আৰু, উম
মানে ভাল লাগে আৰু। তাতে এইটো এটা মন্দিৰ
অ অ মন্দিৰ টাইপৰে মন্দিৰ। তাতে মানে ময়ুৰ বা মানে ধুনীয়া আৰু গোটেই প্ৰাকৃতিক দিশ। মানে গোটেই প্ৰাকৃতিক চাৰিওফালৰ গোটেইখিনি বস্তুৱে মানে একদম ধুনীয়া। আৰু তোমাৰ মই মানে সেই গৰখীয়া থান খনত গৈছিলো। এইটো কি মানে মোৰ ভাইটিৰ অন্নপ্ৰসন আছিল। তাতে পাতছিল।
অ
তেতিয়া গৈছিলো আৰু তাৰপিছত উম উম অ, আৰু আমাৰ মানে যিখন বৰপেটা আছে। সেইখন বোলে তোমাৰ বহুত কেইটা অকল যে আমাৰ আমাৰতো এনে বিখ্যাত হিচাপে বৰপেটা সত্ৰই চিনি পাওঁ কিন্তু তাতে বিভিন্ন ধৰণৰ মানে সত্ৰ আছে বহু কেইটা আৰু। ততে সত্ৰ কেই তাৰ নাম মই পাহৰিলো। কিন্তু অলপ এহে আছে। এইটো বৰপেটা সত্ৰ তোমাৰ গনক কুছি বুলি আছে গনক কুছি সত্ৰ
গনক খুচি
অ তাপা সত্ৰ বুলিও আছে। আৰু তোমাৰ
কিন্তু হেৰি আৰু অলপ কিন্তু বৰপেটাৰ কাষতেতো সৰ্থেবাৰী চাগে, নে টাউন মানে আগতে সৰ্থেবাৰী, সৰ্থেবাৰী আগত পায় নে? নে আগতে বৰপেটাত
নাই নাই সৰ্থেবাৰীৰ আগতে। আগতে মানে সৰ্থেবাৰীৰ ৰাস্তাটো বেলেগ। তুমি যদি ৰঙিয়াৰ ফাৰেদিও যাব পাৰি। ৰঙিয়া মানে পাৰ হৈ কেনে এনেকে ভিতৰেদিও সৰ্থেবাৰীত যাব পাৰি। আৰু অ সেয়া কৰিও যাব পাৰি এইটো মানে কি বুলি কওঁ অ বৰপেটা, বৰপেটা মানে পাঠশালা পাৰ হৈ ভবানীপুৰ বুলি এটা জেগা আছে। অ ভবানীপুৰৰ সেইফালেদি যায়ো সেনেকে মানে বেলেগ মানে বেলেগ বেলেগ ৰাস্তা আছে আৰু। কিন্তু ভবানীপুৰদি গ'লে মানে বেছি উচৰ হয় চাগে।
মানুহ বিলাকৰ সংস্কৃতি আৰু ভাষাবিলাক অলপ অলপ বেলেগ বেলেগ চাগে।
অ অ এনে উজনি উজু অ বেলেগ উজনি অসমৰ ফালে যিহেতু লিখিত ভাষা কোৱা হয় না। কিন্তু মানে বৰপেটা বা নামনি অসমৰ ফালে নামনিয়ে পৰে যিহেতু নামনি অসমৰ ফালে অলপ কথিত ভাষা কোৱাঁ হয়। আৰু তাৰে ভাষাখিনি শুনিও ভাল লাগে।
সেইটোয়েতো সেইটোয়ে মানে বেলেগকে কয়। ভাল লাগি যায় আৰু
বেলেগকে কয় অ আৰু সথেবাৰীটো সথেবাৰীতো কাঁহৰ কাৰণে বিখ্যাত অ যে
নে নাই কেনেকে বনাই
নাই নাই যাই পোৱা নাই দেই সেইটোত মই মানে বনোৱা এনেই শুনিছোঁ সৰুৰ পৰা পঢ়িয়ে আহিছোঁ আৰু সৰ্থেবাৰী কাঁহৰ কাৰণে বিখ্যাত বুলি কিন্তু এনেকে যাই পোৱা নাই
উম বৰপেটাত মেইনলি পিছে সত্ৰ খনে চাইছা আৰু বেলেগ আৰু টাউন চাউন ঘুৰি কেনে বজাৰ সমাৰ কৰি আহিছে আৰু ঘৰত
নাই অ টাউন ঘুৰা বুলি টাউন ইমান ঘুৰা নাই মই বৰপেটা টাউনখন এ টাউনখন যায় পোৱা নাই বাৰু, কিন্তু মানে মই মেইন আ, সা-মানে সাধাৰণতে বৰপেটা সত্ৰ হওঁক, সৰভোগৰ সেয়া হওঁক, গৰখীয়া মন্দিৰ হওঁক। আৰু মানাছ ৰাষ্ট্ৰীয়
কৰ'বাত শুনিছিলোঁ যে, অউ, মানসখনো তাতেনে বৰপেটাত পৰে নেকি?
অ', বৰপেটাতে পৰে।
অ', তাতে য-গৈ পাইছা?
অ', তাতে গৈ পাইছোঁ মই তেতিয়া দাদাৰ লগত গৈছিলোঁ আকৌ সেইবাৰ। দাদায়ে তাছতে মানে বাঘ দেখা পোৱা নাই, মই গৈছো দিনত। আমাৰ মানে তাৰে ওচৰতে বা আছে হা, বা মানে তাতে ওচৰতে বিয়া হৈছে ত' দাদাৰ লগত গৈছোঁ, দাদাৰ লগত যাই কেনে আৰু তাতে জিপ চিপ পাই, চাফাৰী তাফাৰি কৰিব কাৰণে কিন্তু আমি বাইক গৈছোঁ যিহেতু আমাৰ ইমান মানে সেয়া হোৱা নাই আমি বাইকে দিয়ে ঘূৰিছো আৰু খোজাকাঢ়ি ঘূৰাই নাই। আৰু গ গড় দেখিছোঁ গড় দেখিছোঁ অ', আৰু সোণালী, সোণালী বান ন্দৰ কাৰণে বিখ্যাত আৰু বাক চাক দেখা নাই দিয়া এনে বোলে মানৱ ৰাষ্ট্ৰীয় উদ্যানখন বাঘৰ কাৰণে বিখ্যাত বুলি শুনিছোঁ হা কিন্তু বাঘ চাক মই ইমান দেখা নাপালোঁ। মানে আমি দিনত গৈছোঁ আৰু বাঘবিলাক ওলোৱা নাই চাগে সেনেকুৱা ধৰণৰ হ'ব পাৰে। তাৰপিছ তাৰ বাৰ আৰু আমি দেখিলোঁ, ময়ূৰ দেখি দেখিলোঁ চাগে ময়ূৰ।
উম। মানে বেছিভাগ, বেছিভাগ পাই এনেকুৱা বজাৰ সামাৰ বস্তুটো চব বৰপেটা চাইডৰ পৰাই আহে হাউলিৰ পৰা ধৰা চবজি পাচলি শাক-পাচলি চব পৰাই চাপ্লাই হয়। বোলে উ ডাঙৰ বজাৰ বহে নেকি?
ডাঙৰ বজাৰ, তাতে শুক্ৰ শুক্ৰবাৰটো নহয়। তাতে ৰবি বাৰ, ৰবিবাৰে এখন আ অ' বজাৰ বহে বুলি মানে মই শুনিছো আৰু মই যাই পোৱা নাই বাৰু। মানে মই শুনিছো এইটো কথা, আৰু সেয়া এখন, কিবা আছিল ৰ'বা! তাতে জানানে? আহ। পাহৰিলো নহয়, বৰ দিগদাৰ।
আৰু তাতে হেৰি মই শুনা পাইছোঁ, সৰভোগৰ মানে দৈ, ফেমাছ বোলে বহুত মানে বিখ্যাত।
উম, মহৰ আৰু অ' অ' তাতে যি বহুত বেছিভাগ ত কৃষকে মানে কৃষি ভিত্তিকে মানুহ আছে। তাতে, নিজৰ অ' গৰু বা ছাগলী নিজৰ যিখিনি সেয়া আছে পাল মানে ছাগলী গৰু লালন-পালন কৰি আহিছেই। ত' সেই গৰুৰ মানে গৰুৰ দৈ বা ম'হৰ দৈ মানে সেনে কুৱা ধৰণৰ বিলাক বিখ্যাত। উম।
ক'ত আছিলি যাওঁতে?
আমি এ বাৰটাতে আছিলোঁ।
অ অ-অ। তাকেই পুৰা এনজয় কৰিছা আৰু।
অ, ভালে লাগিল বাৰু যাই কেনে। আৰু আৰু ঘূৰ্ব লগা গা আৰু বহুত আছে চাগে, কিন্তু কিন্তু মানে সেই আৰু যাই সময় নহ'ল কম, অ সময় কাৰণেটো সেই অলপ সেয়া হ'ল দিগদাৰ হ'ল বাৰু, হ'লেও আৰু পিছলে যাম আৰু পিছলে নতুন- নতুন বস্তু ওলাই থাকিব এতিয়া আৰু
ভালে এতিয়া মোৰ নাই সেটোৱেটো, এতিয়া যাওঁ -যাওঁ লাগি আছে মানে সত্ৰখন চাব বহুত মন আছে, মানে ফটো ভিডিঅত দেখি থাকোঁ। টো চাবৰ কাৰণে মন আছে আৰু যাম, যাম বুলি ভাবি আছোঁ।
আমি পিছত জুলাইত যাম দে।
ভাবিম বাৰু। উম ম ভাত খালিনে নাই?
নাই অ খালো, তই খালি নাই?
নাই খাও হে, এতিয়া খাবা মাতিছি আৰু দিয়া পিছে ৰাখ
অঁ দিয়া দিয়া-দিয়া, অহ।